হেল্ল'।
অ' কি কৰি আছা?
অ' কি কৰি আছা?
এ আছো এনে তুমি অ' শুনিছা।
অ', অ' কি কৰি আছা?
এ আছো এনেই তুমি।
অ' মই অ' ফুৰিব ওলাই আহিছিলো লগৰ এজনীৰ লগত।
অ' হয় নেকি?
আহ আকৌ খবৰ খাতি কেনেকুৱা।
খবৰ ভালে ভালে তোমালোকৰ।
উম ভালেই আকৌ মাহঁতৰ।
মাহঁতৰ ভালেই ভালেই।
অ'।
বাকী মানুহজনীক নেদেখাই হলো।
কি কবা মই মানে সেইয়া কামেজাৰ কাৰনেে তেজপুৰ আহিছো। কেইদিনমান থকাকে পোন্ধৰ দিন মান।
আচ্ছা ময়ো তোমাৰ ময়ো তোমাৰ এনেই ওলাই আহিছোঁ বাৰুতে।
অ', অ'।
বাকী চাহ চাহ তাহ খালা
চাহ তাহ এয়া খাব খাবলৈ ওলাই আহিছো চাহ মানে চাহ নাখাওৱেই।
এ হয় নেকি।
উম তুমি খালা নে নাই।
খালো খালো।
অ'।
বাকী ঘৰত চবৰে ভালেই।
উম ভালেই ভালেই।
তাকে।
অ' কলেজ গৈ আছা তুমি।
ক'লে য অওঁ গৈ আছোঁ।
আহ হয় নেকি। এক্জাম চেকজাম হ'ল নে দিবাহে।
নাই এক্জাম হৈ গ'ল।
অ' হয় নেকি কেনেকুৱা হ'ল বা এক্জাম।
যাম ভালেই হৈছে।
উম উম কি কৈছা।
তোমাৰ এক্জাম বোলো।
মোৰ এক্জাম হোৱাই নাই মানে আগষ্টতহে হ'ব বুলিয়।
অ', অ' আচ্ছা।
হা কি কৈছা?
নাই নাই।
হেল্ল' উম উম আহ শুনিছো। হেৰি শুনাচোন তোমাৰ আমি মানে ফুৰিব যাম বুলি ভাবিছিলো।
অ' হয় নেকি ওলো আ
কি কৈছা?
ওলোৱা বোলো ক'ত যাবা।
উম এই তুম উ তুমজাং ফালে যাম।
অ', অ'।
অ' তোমালোকে যাবা নেকি।
অ' ক হেৰি হব।
অ'।
কবা তোমালোকে। হেৰি হলে মানে প্লেনটো হলে।
উম উম হ'লে মানে আমি এইটো মাহৰ বিশ তাৰিখ মানে গ'লো হয় তাৰপা তুমি যাব পাৰিবানে নাইবা এতিয়া
অ তাকে যোৱা আগত মোক ফোন কৰিবাচোন বাৰু দে মানে প্লেনতটো মানে চব হৈ লোৱাৰ পিছত আৰু
অ তাৰাপা তোমাৰ তুমি ঘৰত সুধি লবা
অ মই ঘৰত সুধিব লাগিব আকৌ ইমান দূৰ পাৰ্মিশন দিয়া নাই নিদিয়াবা
উম উম আকৌ দেউতাহঁতে নিদিলে যাব নোৱাৰিবা ন
সেইটোৱেই
উম এনেই তোমাৰ লগৰ বিলাকক কো কবা
অ অ লগৰ বিলাকো কম দিয়া মাৰ
উম উম এনেই কিমান জন মান যাব বা হেল্ল'
অ উলিও আ পোন্ধৰ বিশজন মান বেছিকৈ হলে ভাল লিব অ মোৰ লগৰ মই ক'ম বাৰু দে যিমান খিনি পাৰো
উম উম উম
যিমান ছয় সাতজনী ছোৱালী ওলাল লৰা ছোৱালী ওলাল অ অ ভাল ভাল লাগে ভাল লাগে
এনেই আগতে গৈছানে জনাই তুমি
নাই নাই মই আগতে যোৱা নাই
অ এনে ফেমিলিৰ লগত গৈছা চাগে
ফেমিলীৰ লগত অ এবাৰ গৈছিলোঁ বোলা
আহ হয় নেকি হয়
বাকী মানে এনেই অকলে যোৱা নাই আৰু
অ হয় নেকি লগৰৰ লগত যোৱা নাই ন
লগৰ লগত যোৱা নাই
অ এইবাৰ তেন্তে ওলাবা কিবা কয় দেউতাহঁতে নাইবা কিবা দেউতাৰ নম্বৰ মকি দিব মই সুধিম
অ অ ম দিম দিয়া মোক যদি নিদিয়ে তেনেহ'লে মই তোমাক নাম্বাৰটো দি দিম তুমি কথা পাতিবা
অ অ অ
ওলাই যোৱাও নাই নহয় এতিয়া আকৌ ধৰি লও জুলাই মাহত এনেই আছো ঘৰতে
অ তাতে এতিয়া মানে কলেজো বন্ধ দিছে ন
অ সেইটোৱে ভাল লাগিব আৰু যি গৰম পেলাইছে বা
বা নকবা আৰু বহুতেই মানে
একদম গৰমত মানে একদম ফাটি গৈছে
হা
ফেনেও কাম নিদিয়া হৈছেগৈ ইমান গৰম বাপৰে
বহুতেই হৈছে মানে মানুহ বোৰে গছ গছনি কাটি দিছে ন সেইটো কাৰণে বেছিকে ত চেলচিয়াছ বাঢ়িছে
নে কি তাতে আকৌ মানে গাড়ী মটৰো বহুত চলিছে ন। সেইটো কাৰণেই।
সেইটো কাৰণেই অ'। আজি ইমান গৰম দিছে অ' খালো খালো। বোলো আজি ইমান গৰম দিছে।
অ' ঘৰৰ পৰা ওলাবই পাৰা নাই জানা।
উম। একে হেৰি এইটো কি? ৰাতিপুৱা বোলকে বৰষুণ দি এতিয়াকে ৰ'দডাল দি দিছে যে খুব বেছি মানে গৰমটো লাগিছে কিবা।
কোনে সোমাব দিছিলে কচোন দে মইহে গালি শুনি সিটো। সেইটো কাৰণেইটো মানে বেছি গৰম হৈ গৈছে।
উম তোমালোকৰ সেইফালে হেৰি বৰষুণ দিছিল নে
উম। দিছিল আৰু ৰাতিপুৱা ইমানে বৰষুণ দিছো ভাবিছিলো আজি দিনডাল মানে বৰষুণ দিব বুলি।
অ' তাৰাপা নিদিলে আৰু অ'।
পুৰা মানে গৰমহে পেলাই দিছে।
গৰমহে পেলাই অকে যি ৰ'দডাল দিছে বা। বৰষুণটো দিওঁতে ভালে লাগিছিলে ৰাতিপুৱা সময়ত।
অ'।
তাৰ পিছলৈকে যিডাল বতৰ কৰিলে। বাপৰে
অ', অ'।
এই তাৰপা শুনাচোন এ মই মানে এই কাপোৰৰ দোকান এখন দিম বুলি ভাবিছোঁ।
অ'।
তাৰপা তোমালোকৰ মানে সেইফালে সেনেকুৱা জেগা আছে নেকি
আমাৰ এইফালে জেগা তোমাৰ চেণ্টাৰৰ ফালে দিব পাৰা বাৰু দে।
অ'। মানে আমাৰ ফালে সেনেকুৱা। ভাল জেগাই নাই ন তোমালোকৰ ফালে থাক হাতত মই দোকানখন মানে সিফালে পাতিলো হয়।
অ', অ' আমাৰো সুবিধা হ'ল হয় বাৰু তেমো চামগেচোন চেণ্টাৰ ফালে খবৰ চবৰ কৰিম।
উম উম।
ভাল তেনেকে তেনেকে চেণ্টাৰত আকৌ কাপোৰ দুকান দিয়া ভাল নায়ে তোমাৰ।
অ' হয় নেকি সেনেকু এনেকুৱা জেগা এটাই লাগিছিল মানে যিহেতু এতিয়া মানে আমাৰ ফালে বহুত। আছেও আৰু কবলৈ গলে।
আমাৰ এইফালে নাই বাৰু তে ইমান
কি কৈছা?
আমাৰ এইফালে বোলো নাই ইমান।
অ হয় নেকি? এনেই তুমি কিবা কৰি গৈছিলা? কলেজে পঢ়ি আছা নে কিবা কৰিও আছা?
নাই মই কলেজে পঢ়ি আছোঁ।
অ' হয় নি?
উম।
কম্পিউটাৰ-চম্পিউটাৰ একো শিকা নাই?
অ কম্পিউটাৰ শিকিছোঁ।
অ মই কৈছোঁ এই কাপোৰৰ দোকান এখন দিম বুলি ভাবিছোঁ। এতিয়া কিবা হয়? খিনি দিছিলোঁ। হেল্ল' অ কোৱাচোন।
তাকে বোলো দিবা ভাল ভাল হেৰি হ বতাৰ তেওঁ।
উম, উম, উম। তাৰপা তোমাকো লাগে যদি আহিবা।
অ ওচৰতে হ'লে গৈ থাকিব পাৰিম কাষ্টমাৰো তোমাক লগাই দিব পাৰিম দুটামান।
উম, উম লগৰবোৰক কৈ দিবা।
কৈ দিব পাৰিম। তেতিয়া তোমাৰ তাৰপাই আনিবগৈ পাৰিব।
কি কৈছা? অ' অ' অ'। অলপমান মানে ডিচ্কাউন্ট ট বোৰো পাবা আৰু।
অ' অ' লগাই দিম যেতিয়া ডিচকাউণ্ট দিবা আৰু।
এনে কিহৰ হেৰি কাপোৰ মানে কি চাদৰ-মেখেলাৰ নে নে এনে কি দিম বুলি ভাবিছা? কিহৰ দোকান মানে কাপোৰ মানে কি কাপোৰ দিম বুলি ভাবিছা?
অ' মানে এনেকুৱা ধৰিলে তোমাৰ চাদৰ-মেখেলা। তাৰপা তোমাৰ কুৰ্তি-চুৰ্তি, জিন্চ এইবিলাক আৰু বইজৰ জিন্ছ
অ' অ' চব থাকিব আৰু চাত
অ' অ'।
ভালে কৰিছা ভালেই কৰিছা। অ ভালেই চিন্তা কৰিছা বাৰু ত।
উম, উম। এনেইতো মানে এতিয়া বহি থাকিব লাগিব ন সেইটো কাৰণে দোকান খনে খুলি লম বুলি ভাবিছোঁ সো
দুটা কাম হৈ থাকিব এইফালেতো তুমিতো বি এ কৰি আছা?
উম।
আৰু এইফালে তোমাৰ ইয়াতো হৈ যাব তোমাৰ দোকানতো। উম।
তাৰপা এনেই তুমি পাৰ্টনাৰশ্বিপ কৰিবা নেকি?
অ পাৰি, অ পাৰি পাৰি বোলো।
কি কৈছা?
পাৰি পাৰ্টনাৰশ্বিপ কৰিব।
অ'।
আধা মানে তুমি আনিলা হয়, আধা মই আনিলো হয় আৰু তেতিয়া।
অ' অ'।
এনেই কেতিয়া? উম উম পাৰিলে মানে এদিন পিছলে অহা মাহৰ পৰা হেৰি ষ্টাৰ্ট দিয়ে দিম ন?
অ'।
হেল্ল' দিয়ে ঠিকে আছে হ'ব দিয়া ন।
অ' ঠিক আছে দিয়া। অ' ঠিক আছে দিয়া হ'ব দিয়া।